হেল্ল' শুনিছা
হেল্ল
তুমি শুনিছা নে
অ মই শুনিছো তুমি শুনা নাই
তুমি শুনি আছা অ শুনিছো। শুনিছো শুনিছো কি কৰি আছা তুমি
মই এনেই আছো তুমি কি কৰিছা।
এ এনেই আছো ৰবা, ভাবিছো কালিলৈ এবাৰ কবাত ফুৰিব যাম কিজানি তাকে ঘৰৰ মানুহকেইটা আলোচনা কৰি আছো ৰবা।
অ' আচ্ছা নাই খোৱা তুমি
মই নাই খোৱা ৰ'বা উম পিছে কিন্তু অলপমান কালিৰ কাৰণে অলপ কথা বতৰা পাতি আছো আৰু
অ' মানে ক'ত যাম ভাবিছা
এই তাকেইতোন সৰু ল'ৰা আছে ন ইমান দূৰলৈও যাব নোৱাৰো হয়নে তাকে ভাবিছো কৰবালৈ ওচৰতে কৰবালৈ ফেমিলি ট্ৰিপ আৰু এটা
হয় হয়।
তেনেকুৱাকৈ যাম বুলি ভাবিছো ৰবা।
যোৱা খুব ভাল লাগিব
কোৱা
খুব ভাল লাগিব যোৱা বোলো। ফূৰ্তি কৰিবা।
হয় হয় আৰু কেনেকুৱা হয় জানা নে আজিকালিতো জানায়ে যে গু পৰিয়ালৰ প্ৰতি যেন গুৰুত্ব বিলাক নোহোৱা হৈ গৈছে হয় নে অলপমান ফুৰিব গ'লেও মনগিলা ভাল লাগে ঘৰত ঘৰত থাকিলে নানা চিন্তা ভাৱ আহি থাকে হয় নে অলপমান ফুৰিবও যাব লাগে আচলতে নে কি কোৱা
হয় হয় ঠিকেই কৈছে। তেতিয়া তেতিয়া মনবোৰো ভাল লাগে মানুহবোৰো মানে মা চবৰে মনবোৰ ভাল হৈ যায় ভাল হয় আৰু ফ্ৰী হয় মনবোৰ
হয়
কেতিয়াবা আমাৰ মন চন বেয়া হৈ থাকে ত সেইটো ভাল লাগি যায়। ওলাই গ'লে এনেও আমাৰ যিবোৰ প্ৰকৃতি দেখা পাওঁ সেই প্ৰকৃতিবোৰ দেখা পালে ভাল লাগে আৰু
হয় হয় আৰু কি জানা ধৰ আজিকালি মানে কেনেকুৱা হৈছে ফুৰিব গ'লে তাৰমানে ধৰি লোৱা এই যে ঘৰৰ মানুহখিনিক অলপমান টাইম দিলো হয়নে কিবা এটা ভাল লাগে আচলতে যে ঘৰৰ পৰিয়াল আৰু লগ বন্ধুৰ লগতো যাব পাৰি ফুৰিবলৈ আছ লগতে তেনেকুৱা আৰু কি হয়? এই যে, প্ৰায় সকলো মানুহে ভাল পায় ফুৰিব যোৱাতটো হয় নে, আমি বত বছৰটোৰ ভিতৰত চাবাচোন, তুমি এবাৰ বা দুবাৰ আমি যাঁওয়ে ফুৰিবলৈ তাৰ পিছত কেনে কোৱা হয় বন্ধুৰ লগত ফুৰিব যাওঁ বা পৰিয়ালৰ লগত যাওঁ হয়নে? আৰু মনটো অলপ তৰনে কেনেকুৱা হয়, ঘৰত ধৰলও বেয়া লাগি থাকিলে বাহিৰলৈ অলাই গ'লে মন তাৰ মানে বহুত পাতল-পাতল হয়নে? ভাল লাগে। আৰু বিশেষকে কেনে পহা প্ৰাকৃতিক ঠাই লয়, এই গছ-গছনিৰে ভৰা। তেনেকুৱা ঠাইলৈ যাবলৈ আচলতে বেছি ভাল লাগে। পাহাৰ হওক, নদী হওক জল বা, এই পাৰ্ক বা মন্দিৰ হয়নে? এইবোৰ ঠাইলৈ গ'লে আচলতে বহুত শান্তি লাগে, কেনেকুৱা হয় এই সেউজীয়া গছ-গছনিৰ মাজত এটা কেনেকুৱা বতাহ হওক। চৰাইৰ মাত হয়নে? তেনেকুৱা ঠাই বোৰলৈ আচলত তে গ'লে বেছি ভাল লাগে নে কি কোৱা তুমি?
হয়, হয় সহুতে লাগে। কিমান নদী থকা জেগাত, নদী থকা জেগাত, নদীৰ পাৰত বহি আমি যেম চাহ খাওঁ বা কিবা হওক, যিকোনো চানা-জানা বহি পেলাই খাওঁ। মানে ধেমালি কৰোঁ, ফূৰ্তি কৰোঁ তো, সেইতিয়াও মনটো বহুত, মানে বহুত বেছি ভাল লাগে আৰু মনবিলাক পাতল হৈ যায়, মনত থাকা চিন্তাবোৰ দূৰ হৈ দেৰি নহয় জানো?
হয়, হয়।
হয়নে বাৰু?
আৰু কে হয়, হয়। একদম তুমি একদম ঠিক কথা কৈছা। আৰু কি জানা ফুৰিবলৈ যোৱাাটো আচলতে কি জানানে? আ-আনন্দ বহুত আনন্দৰো কথা আৰু বহুতো নজনা কথা কিছুমান শিকিবও পাৰি হয়নে?
হয়, হয়, বাহিৰত ল'লে আমি নজনোৱাকে বহুত শিকিব
আ-আৰু, আৰু কেনেকুৱা, আৰু কেনেকুৱা হয় জানা? তুমি চাবাছো আমি ধৰিলো এ হয়, হয়, হয় আৰু হয়, বাহিৰা কথা বহুত খিনি শিকিব পাৰি হয়নে? আৰু তুমি চাবাচোন, এই ধৰিলা আমি পিকনিক খাব গ'লোঁ। আজিকালি কেনেকুৱা কৰে? কিছুমানে ঘৰতও বনাই লৈ যায় হয় নে? আৰু চাবাচো বাহিৰৰ পৰা মানুহ আহে আচলতে আমাৰ অসমখন চাবলৈ হয়নে? এই মাজুলী হওক, কাজিৰঙা হওক। তেনেকুৱা বস্তু, মানাস ৰাষ্ট্ৰীয় উদ্যান সেইবোৰ চাবলৈ কিন্তু চুমি চাবাচো, আমি যেন ইমানখিনি ঘূৰা নাই অসমখন, হয় নে? এই মাজুলীত চাবাছো, মই মাজুলীলৈ গৈ পোৱা নাই। কিন্তু মাজুলী আচলতে এনেকুৱা এটা পৰ্যটন, তাৰ মানে কেনেকুৱা হয়, বাহিৰত কিমান মানুহ আহে মাজুলীলৈ ফুৰিবলৈ হয়নে? মাজুলীক আমি কেনে এই সত্ৰৰ ক্ষেত্ৰত তাৰমানে মাজুলী, তাৰমানে কেনেকুৱা আৰু সত্ৰৰ ক্ষেত্ৰতে ধৰা আকৌ কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰ এইবোৰ আছে। নে, তাৰ কাৰণে বিখ্যাত হয়নে মাজুলী? সেইবোৰ চাবচো, বাহিৰৰ মানুহ আহে। আহিলে হ, ধৰি লওঁ হোম ষ্টে' লৈ তেনেকৈ থাকে, কিমান ফূৰ্তি লগে। কিন্তু আমি বাৰু যাই পোৱা নাই নিশ্চ ছয়, এদিন সময় মিলাই হলেও যাম। আচলতে আমাৰ অসমখনতে ইমান ধুনীয়া-ধুনীয়া ঠাই আছে ন? আমি বাহিৰলৈ আচলতে কিয় যাব লাগে নে কি কোৱা তুমি।
হয় হয়।
হয় তেনেকুৱা আৰু তুমি চাবাচোন এই যে ধৰি লোৱা আমি মাজুলীত গলো প্ৰমখ। এই ধৰি লোৱা আৰু মাজুলীত। গলো ধৰি লোৱা এই ব্ৰহ্মপুত্ৰ। হয় কোৱা। হয।
আমাৰ অসমখনত এতিয়া বহুতেই মানে উন্নত হৈছে। মানে এনেকুৱা বস্তু যিটো নেকি মুম্বাই দিল্লীত থাকে তেনেকুৱা বস্তু আমাৰ অসমত হৈছে। এতিয়া বৰ্তমান।
ডটৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে এতিয়া বহুতখিনি আমাক হয় বহুতখিনি মানে উন্নত। উন্নত কৰাই দিছে আমাৰ অসমখন বহুত বহুত উন্নত কৰিছে।
এতিয়া এতিয়া আমাৰ হেৰি অ নৰ্থ গুৱাহাটীৰ পৰা গুৱাহাটী লৈকে যোনখন। যোৱা দলং বনাইছে এতিয়া তেনেকুৱাত চছেম দ তেনেকুৱা একদম একজেক্ট দলংটো সেইখন। মুম্বাইত আছে নহয় জানো।
হয় হয় আৰু তুমি চাবাচো এ এতিয়া। আমাৰ আমাৰ যে এইটো গুৱাহাটীৰ যে বৰজাৰ বিমান বৰ। সুন্দৰটো আছে হয়নে কিমান ধুনীয়াকৈ সজাই তুলিছে তুমি ভাবাচোন আমি বাহিৰৰ। আমি ধৰিলোঁৱা মবাইলতে হওঁক টিভিতে হওঁক বাহিৰৰ বিমান বন্দৰবোৰ আমি দেখি থাকো হয় নে। কিমান ধুনীয়া কিন্তু এতিয়া আমাৰ গুৱাহাটী। বিমান বন্দৰটো দেখি এনেই লাগে যেন সেইটো অসমৰ নহয় নেকি? যেন কবৰ বাহিৰা জাগাৰে হয়নে ইমান ধুনীয়া ইমান। ধুনীয়াকৈ সজাইছে আচলতে চাব গ'লে আমাৰ অসমতে বহুতো এনেকুৱা ধৰি লোৱা। ফুৰিবলৈ যোৱা জাগা আছে যি নেকি আমি বাহিৰত যাব কিয় লাগে হয় নে নহয়।
হয় হয়। ত তেনেকেই আৰু।
হয় আৰু আৰু কেনেকুৱা হয় যে চাবাচোন এ ধৰি লা পৰিয়ালৰ লগত ফুৰিব গ'লো হয় নে। একপি ফতো তুলিলো ধৰিলোৱা ইশ্মিত। তি হিচাপে সাঁচি ৰাখিলো সেইবিলাক এটা মোনৰ আনন্দ নে কি কয়। আৰু তুমি চাবা এই কাজিৰ কাজিৰঙা হয়নে কাজিৰঙা চাবলৈ তুমি অসম অসমৰ তো। আমাৰ ইয়াৰ পৰাতো মানুহ যায় বাহিৰৰ কিমান মানুহ আহে হয় নে আমি টিভিত। দেখা পাই থাকো চাবাচো তুমি হয়নে সেনেকুৱা।
হয়।
আমি বাহিৰত যাব নালাগে মই ভাবো আৰু কিছুমানে যাই দে দিয় আছো হয় নে নাই। সিহঁতৰ ধৰি লওক অ কোনো ধৰণৰ অসুবিধা নাই তেওঁলোকে বাৰু যাবয়ে নে কি কোৱা।
হয় হয়।
উম।
তেনেকে।
আৰু কেনেকুৱা হয় জানা শুনিছানে। আৰু কেনেকুৱা জানা তুমি চাবাচোন এই ধৰি লওক। ফুৰিবলৈ গ'লে এ বহুত কথাতটো শিকিব পাৰো হে তাত থকা মানুহৰ জীৱন যাপন। সংস্কৃতি খোৱা বোৱা আদিৰ বিষয়েও জানিব পাৰো হয়নে। আচলতে এইবোৰ অভিজ্ঞতাই আমাৰ জ্ঞান বঢ়াই নে কি কোৱা তুমি। তুমি শুনি আছানে? হয়, আচলতে তেনেকুৱাইে আমি আচলতে কেনেকুৱা হয় ফুৰিব যাব লাগে আমি সময় অলপমান কটাব ঘৰৰ মানুহে হওক বা বন্ধু-বান্ধৱীৰ লগত সময় কটাব লাগে। কিন্তু তাৰ মাজত আজিকালি চাবাচোন তুমি এনেকুৱা দেখাবা কিছুমানে ফুৰিব গৈ পেলাই তুমি ধৰি লোৱা এই যে বক্স লৈ যায় ন' চাউণ্ড বক্স লৈ যায় সেনেকুৱাকৈ মানে ইমান অত্যাচাৰ কৰে মানে তাৰ ফলত কি হয়, যেন কাষৰ ওচৰৰ মানুহ বিলাকৰ অলপ তোন অসুবিধা হয় হয়নে? আচলতে আমি